হেল্ল' কি কৈছা?
হেল্ল'
কি কৰিছা? হেল্ল'
কি কৰিছ
মই কলেজতে আছো তুমি
অ ময়ো মানে আপোনাৰ তোমাৰ হেৰিত আছো এয়া ঘৰতে আছিলো কোৱা
অ ভাত খালা
উম ভাত খালো তুমি
ভাত খালো দিয়া
অ আহ ভালেই দিয়ক
বাকী পঢ়া শুনা কলেজ চলেজ যোৱা নাই নেকি তুমি
আমাৰ বন্ধ হৈ আছে মানে পৰীক্ষা হব যে
অ পৰীক্ষাকাৰনে পঢ়িছানে নাই তুমি কোনটো চেমৰ নহয় বা
মই এবাৰ আহ তোমাৰ স্নাতকোত্তৰ চতুৰ্থ সামাসিকৰ ছাত্ৰ
হা
স্নাতকোত্ত চতুৰ্থ সামসিকৰ ছাত্ৰ
অ অ মেজৰ চিজৰ আছে নে কিবা
হয় আছে অৰ্থনীতি বিজ্ঞান
অ বাকী কেনেকোৱা পঢ়াইছে
উ ভালেই ভালে
অ
তোমাৰ
মোৰো এডুকেশ্বন মানে শিক্ষাত আছে শিক্ষা বিজ্ঞানত
শিক্ষা বিজ্ঞানত আছে হয় ন পৰীক্ষা কেতিয়া
পৰীক্ষা হব এই জুনত হ'ব
জুন আহ হয় নেকি
অ
উ বাকী তুমি এনে ঘৰুৱা কাম চাম কৰা নে ঘৰুৱা কাম চাম কৰা নে
কৰো কৰো কৰিবলগীয়া হয় চব কৰো ঘৰৰ একেবাৰে উঠি ঘ ঘৰ সৰা
আহ
চাহা তাহ বনোৱা কললে আহিলে বাৰ তোলাক কৰিব টাইম নহয় হয়
অ
হে কৰোৱা
উ
ভাত পানী থাকিলে ভাত পানী বনোৱা কৰো
ভাত চাত বনাব জানিছা নাই আৰু
অ
এ হেৰি ইয়া ইয়া তোমাৰ ব্ৰইলাৰ মাংস বনোৱা নে?
বনাও
কেনেকে বনাই তোমাৰ তুমি তুমি মানে কেনেকে কেনেকুৱাকে বনাই মানে ভাল পোৱা মানে কি কি চিষ্টেমত বনোৱা
এ মই বেছি গ্ৰেভি টো বনাওঁ বেছি এনেকা জোল টাইপ মানে নবনাওঁ বেছি ভাল নালাগে ন খাই
অহ কি কি দিয়া কি কি দিয়া তাত তাত কি কি দিয়া
মই ইফালে আলু চালু দিও এইবিলাকত বেছি ধুনীয়া মানে কালাৰ আহিবৰ কাৰণে হেৰি দিব দৈ দিব লাগে
অহ
দৈটো দিলে খাই বেছি ভাল লাগে
দৈটো ন
উম
অ
তেতিয়া কালাৰ টো ধুনীয়া আহে দৈ দৈটো দিলে
উম দৈটো উম মানে বনোৱা হোৱাৰ পিছত দিয়া নে বনাই থাকোতে সময় দিয়া
বনাই থাকোতে দিব পাৰে মছলা মছলাৰ লগত সানিও দিব পাৰে এক একেলগে তুমি দিব পাৰা পিছতো দিব পাৰা মাংস খিনি ফ্ৰাই হোৱাৰ পিছত ছ তাৰ পিছত ঢালি দিব পাৰা
অ অ মানে হেৰি এইয়া আৰু মানে কিবা আ লগত পোলাওটো খালে বেছি ভাল লাগে হয়
অ ভেজ পোলাওটো মানে বনাই মই কিন্তু আজিলৈকে বনাই পোৱা নাই মই ভাল নাপাওঁ মানে পোলাও সৈতে খালে মোৰ আমোৱাই যায়
অ অ তেলটো ইমান দিব নালাগে তেলটো ইমান দিব নালাগে তেলটো কমাই দিব লাগে আৰু
নাই মই মই বনালে তেল কমকে দি পেলাই বনাও ভাল লাগে খাই বেছি তেল খোৱাটো ভাল নহয় মাৰো অসুখ আছে
অ অ কি হৈছে
এই ফেটি লিভাৰ হৈছে এইয়া পাথৰো আছে
অ অ ভাল পাইছেনে নাই এতিয়া
পাইছে পাইছে ঔষধ খাই আছে নহয়
আহ অ ভালকে পানী অলপ সৰহকে খাব লাগে সদায় মানুহৰ
অ পানী বহুত খাই
উম আৰু যে তোমাৰ ইয়াৰ হেৰি কলেজলৈ কিহত যোৱা আহ অ অ
তুমি কিহ কিহত যোৱা তোমাৰ ওচৰৰ নে ঘৰত কিমান দূৰ
মোৰ ঘৰ ওচৰতে বাৰু মই হেৰিত যাওঁ এই তোমাৰ ইয়া হেৰি হেৰিলৈ যাওঁ তোমাৰ ইয়া মই বাইক আছে
আহ
হণ্
ঠিকে আছে কিবা কৰা নে নে এ বেলেগ ঘৰত ঘৰত চলে
মই ষ্টুডেন্ট আৰু এতিয়া আন এমপ্লয়মেন্ট মানে নিব নোৱাৰো মই
অ নিব নি ঠিকে আছে এনেই ক'তো এলা লাগানে
তুমি কিবা কৰা নেকি
নাই নকৰো নকৰু এই ঘৰতে বনাই কৰি থাকো হে কলেজ আহো
আহ অ কি বনোৱা
এ এ বেচাক তাকে তেনেকুৱা নহওক একো নহয় ঘৰতে খাবলৈ কৰিবলৈ বনাও পঢ়ো সেয়াত সেনেকে থাকো ঘৰত
আহ হেৰি ইয়া বাকী ঘৰৰ সকলোৰে ভাল
ভালে
অ অ এই আছো আৰু ভগৱানে ৰাখিছে
বাৰ
হেৰি নহয় তোমাৰ কোৱাচোন
তুমি খেল খেলি ভাল পোৱা নে নোপোৱা?
খেল খেলো
বাহিৰা নে কলেজে আহি থকা নে বাহিৰা কিবা কিবি কাম কৰা
মই তোমাৰ ঘৰত তোমাৰ আমাৰ গৰু আছে গৰু চৰু এনেকে চাওঁ এৰাল চেৰাল দিওঁ।
সেইটো খেলত
তাৰপিছত নহয় মানে বাহিৰা কাম আৰু ঘৰৰ কাম বিলাক সেইখিনি কৰো খেল খেল তেনেকে বিশেষ নহয় এনেই মই ফুটবল খেলো ক্ৰিকেট ফুটবলে খেলো আৰু
বাৰু এনেই বাহিৰত খেলিব গৈছেনে নে এনেই সেই গাঁৱত গাঁৱত এনেই খেলি ধে এনেককাা নেকি
বাহিৰত খেলো মই ডিষ্ট্ৰিকট লেভেললৈ খেলিছো
বাহ
পইচা তেনেকে ইমান নাপাও বাৰ তেওঁ কিবা এটা দিয়ে দল ফালপাই কিন্তু চাৰটিফিকেট টাৰটিফিকেট আছে উম চাৰটিফিকেট আছে তুমি কিবা খেলা নে নাই
নাই মই নকৰো এইবিলাক
অ
টাইম নহয় যে কলেজ আহিব লাগে পঢ়া শুনা হয় দিগদাৰ হয় চব মিলাব লাগে
অ অ উ
আজি কলেজলে আহোতে কি খাই আ হেল্ল'
হেল্ল
কলেজলৈ আহোতে কি খাই আহিলা
মই ভাত খাই আহিছো
উম উম
এই ঘৰত পঢ়িছ নে নাই এতিয়া
পঢ়ি আছো
হয় কি পঢ়ি আছা
তম উ অৰ্থনীতিয়ে পঢ়ি আছিলোঁ মই অটল যে পঢ়ি আছিলো তুমি
নাই মই ক্লাছ কৰিলো এতিয়া বাহিৰত আছো যাম আৰু ঘৰ
উম
ভাত নোখোৱা এতিয়া
ভাত খাম মই এই মানে গৰু চৰু গৰুকেইটা পথাৰতে আছে সেইকেইটা আনি পেলাই খাম আৰু বাইকখনো বেয়া হ'ল তাকে মানে উ অ অ ঠিক কৰিবলৈ পইচা নাই তাকে মানে চাওঁ কি অ কৰো
উম নালাগে দিয়া ওচৰ কলেজ কিমান দূৰ
কলেজ আমাৰ ঘৰৰ পৰা চাৰি চাৰি তিনি কিলোমিটাৰ মান হয়
ওচৰতে ল'ব পাৰিবা চোন কিবা এখন
তেনেকে গাড়ী চাড়ী নচলে যে আৰু চাইকেল চাইকেল চাইকেলো নাই মানে তোমাৰ যাবলৈ চাইকেলত যাম যে ৰাস্তাবোৰ পদূলিবিলাক ভাল নহয় যে আমাৰ ইয়াত
অ
সেইটো কাৰণে এটা বাইক বাইকখনো ঠিক কৰি পেলাই চাওঁ ছাগলী আছে ছাগলী দুটা বেছি পেলাই বাইকখন ঠিক কৰিব পাৰোঁ নেকি চাই লওঁ
অ চাই লোৱা যদি পাৰা তেতিয়া কৰা
উম বাকী ভাল ন
ভালে দে পৰীক্ষা কাৰনে কিমান পঢ়ি আছ তই
পৰীক্ষাৰ কাৰণে হৈছেগৈ হৈছেগৈ দিয়া তোমাৰ
মোৰো হৈছে পাছ অলপ টান আছে মানে আমাৰ কলেজত ভালকে পঢ়োৱা নাছিলে এবাৰ হ ছাৰৰ কিবা অসুবিধা হৈছিলে নাই নাই ভালকে পঢ়োৱা নাই চাওতে কিবা অসুবিধা আছিল এখন তই নে নপঢ়ালে
অ হয় নেকি অ অ ছাৰ হতে পঢ়াব লাগে ভালকে
নাই কিবা অসুবিধা আছিল বোলে সেইকাৰণে
অ অ ঠিক ঠিকেই আছে তেনেহ'লে বাকী পঢ়া শুনা ভালকে চলিছে যদি হ'বা ভালকে এক্সাম দিবা ন
অঁ তুমিও দিবা ভালকে
ঠিক আছে হা ৰাখিছোঁ হা
অঁ হ'ব দিয়া ৰাখিছোঁ